ঐ কি কৰিছা?
মোৰ গাটো ইমান ভাল নহয়, মোকে জ্বৰ জ্বৰ লাগি আছে।
অ কি হৈছে?
জানো পটককে কিবা জ্বৰ জ্বৰ লাগিছে দেখোন গাডাল।
অ খানা পিনা নাখাবা।
সেইটোয়েতো থাকিব নোৱাৰো।
দুদিনমান নাখাবা আৰু ৰৈ দিয়া তাৰ পিছত ভাল পালে আকৌ খাবা।
উম সেইটোয়ে নৰ্মেল পানী খাবলৈ পতকে গাডাল বেয়া লাগিলে ন মম' চ'ম' খাই পাই পেলাই তাৰছত আকৌ গাদাল বেয়া লাগিছে।
বেছিকে মূৰ চোৰ নুধুবা এইকেইদিন।
মূৰডাল ধুই আছো যে গৰমত ঘামি জাও যে ঘামি গ'লে কি হয় মূৰডাল খজুৱাই চুলি সৰে যে
উম সেইটো হয় বাৰু দেই।
সেইটো কাৰণে সদায় সদায় ধোৱা হৈছে।
উম সদায় সদায় এনেকে মোৰ ধুলে অকমান গাটো বেয়া কৰিবই দিয়াচোন।
এতিয়া বতৰ ডালো ভাল নহয় যে। বৰষুণ দি থাকে।
হম তা বাকী কি কৰি আছা এতিয়া?
এই এনেই বিচনাতে পৰি আছিলো। তুমি?
মই এনেই কিবা কিবি লিখি আছোঁ।
কি লিখি আছা হে?
এনেই আৰু যি টি কেতিয়াবা অকণমান লিখিব মন যায় যে।
কিতাপ তুমি লিখি থাকা নেকি?
এ লিখোঁ আৰু মাজে সময়ে কেতিয়াবা কবিতা চবি-
হা
উম
বাপৰে মইতো চোৱাই নাই কিমান দিন হল মানে কিমান মাহ হ'ল।
একেই মইতো কিতাপ বহুত মানে কি হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পৰা চোৱাই নাই আজি বুলো অকমান লিখি লিখি চাও কিবা এটা
এতিয়া মোৰ তিনি মাহ হৈ গ'ল
একো নাই যে পিছত আকৌ পঢ়িবলৈ হলে নো আকৌ চুইয়ে থাকিব লাগিব সেইখন
পঢ়িবলৈ মন নাযাব আৰু কেইদিনমান পিছত
সেইটোয়ে এতিয়া কি কৰিম বুলি ভাবিছা
কি কৰিম মানে কোনকে অ মই তোমাৰ সৰু এটা বিজনেছ ষ্টাৰ্ট কৰি নেকি ভাবি আছো
ময়ো ভাবিছো ৰে পইচা ইমান দৰকাৰ হয় নিজে যদি হাত খৰচ তো উলিয়াব পৰাকৈ কিবা এটা যদি ষ্টাৰ্ট কৰিব পৰা হয়
উম সেইয়া মই আজি কিবাটা চাৰ্ভে কিবা টা মানে এপ্লাই কৰিছিলো আৰু সেইটো ফোন আহি আছে তাৰপিছত তোমাৰ এনেকে চালো আৰু কি কৰো কি নকৰো বুলি তাৰপিছত আ কিবা কিবা কিবী পঠালে পটককে আক যি টি কৰিবলৈ আকৌ ভয় লাগে নহয়
উম
সেইটোয়ে চাইছোঁ কি সেইটো চাইছো বোলো সেইটো কি কৰোঁ কি নকৰো মানে দ দহ হাজাৰ বা বাৰ হাজাৰৰ ভিতৰত মানে তোমাৰ মানে দিব আৰু বোলে একে মানে মাহেলি আৰু তাতে মানে ফটকে ভয় লাগে নহয় উম সেইটো কাৰণে কি হয় বা এতিয়া
তুমিতো এইটো মাহ ফ্ৰী আছা হয় নাই।
এইটো মাহ কি অহা মাহলেও মই ফ্ৰী।
উম নহলে আমি হেৰি কৰিব পাৰিলো হয়, ক্ৰচেট বুকে এনেকুৱা এইবোৰ বনাই আমি বিজনেচ এটাকে ষ্টাৰ্ট কৰিব পাৰিলো সৰু সৰু।
সেইটো তোমাৰ অনলাইন বিজনেছত সেয়া ভাল হয় আৰু শিকিবলৈ পালে।
উম। তোমাৰ আজিকালি চোন এইবিলাক লৈয়ে থাকেচোন ক্ৰচেত। তো বুকে, কি চেইন, হেণ্ড বেগ।
আজিকালি এইটো বহুত চলা হৈছে আৰু।
সেইটোয়ে সেইটো লিংত আছে ন তো যদি আমাৰ পৈছা বনাই অ যদি প্ৰমোচন চমোন কৰিব পৰা যায়।
সেই কিন্তু শিকিব লাগে নে শিকিবলৈ আকৌ টান নহয় এইটো বস্তু আকৌ।
উজু হয় তুমি কৰা নাই ক্ৰচেত আগতে তুমি ক্ৰচেট কৰি পাইছা নাই?
এ এই কেইদিনহে কৰিহে আছো মই এ ইমান দৰে সময়ে পোৱা নাই ভালকে কৰিপেলে হৌ
আহঁ
তুমি কৰা
অ তেনেকে মই ফুল বনোৱা নাই মই এবাৰ মাপলা এখন বনাইছিলো পিছত হেয়াৰ ক্লিপৰ কাৰণে বকে নিচিন বৌ যে
উম উম অ দেখিছো প্ৰফালখনত অ ভাবিছিলো এই কচটিং কৰাই নেকি নেকি অ কৰাই মানে ন কি কি বনাইছা
এই তোমাৰ এই একজামৰ আগতহে এইবোৰ মনত পৰে যায় তোৰ' একজামৰ আগত মাৰ্ক লাই এখন বনালো তাৰ পিছত সেই এনেকুৱা হেয়াৰ ক্লিপ কিছুমান বনালো তাৰ পিছত হেয়াৰেণ্ড বনালো তেনেকে ফ্লাৱাৰ টো বনোৱাকে নাই আৰু
তেতিয়াা পাৰা গৈ আৰু কিমান সময় লাগে মানে এনেই বনালে তোমাক
তোমাৰ সময়তটো যে নিজৰ ওপৰত ডিপেণ্ড কৰে হা
হম
তুমি এনে আৰু মন যাম বনাও মন গৈছে বনোৱা তেতিয়া মানে তোমাৰ হেৰি টাইম অকমান খাই যদি যদি বোলে অকমান বোলে ভালকে বনাব মন যায় বোলে আজি বোলে কম্লট কৰিম তেতিয়া পতাপত হৈ যায় মানে তোমাৰ গান শুনি কৰিলে মোৰতো খমেই হৈ যাব পতকে বনাই
ইউটিউবত চাই চাই তমি অলপ শিকাই মেলি দিবাচোন অলপ মোক তেতিয়া
উম একেবাৰে ইজি মই শিকাই দিম বাৰু যদি তুমি তুমি এটা কাম কৰিবা নহলে তুমি সেই অ পেপাৰৰ যোনটো হে ৰাবৰ মান নহয় চৰে কি আ নামটো এই ফিটা ফিটা বিলাক যে থাকে যে
অহ
তাৰ তুমি বুকে বনাব পাৰিবা তেতিয়া ইউটিউবত চোন চোৱাইচোন মাজতে চোন এবাৰ বনাই পোলাও।
অঁ তেতিয়া এইবোৰ কিমান দেৰি হ'বতকৈ আকৌ পাহৰি যোৱা হয় নহয়
উম হয় বাৰু তুমি তেতিয়া সেইটো বনাবা মই ক্ৰছেট বনাব পাৰিলো হয়
মই এনেকে বনাই আছো সেইদিনাখন জনো কিবা এটা পুতলা এটা বনোৱা নিচাগে তলৰ পাৰ্ট টো বনালো তাৰ পিছত এই ওপৰৰ পাৰ্টটো বনাবলৈ এতিয়া মোৰ গায়ে ভাল লাগি থকা নে
উম
সেই ফটেকে বনাই দিব নোৱাৰ নে আকৌ তোম চকুৰ প্ৰব্লেম হয় চকুৰ প্ৰব্লেম যে মাথা বিষাই আহি যায় বেছিতে। সেইটো কাৰণে ভালকে চাব লাগিব ন সেইটো বস্তুতটো।
গৈ থে তোমাৰ চকুতো অকমান জিল জিলমিল, থাকে তাৰপিছত তোমাৰ বেক পেইন হয়।
উম, তোমাৰ আকৌ ডিঙিডালো বিষায় ন বাপে। হে।
অ তাকে তো। এ চবতে অলপ অলপ অলপ প্ৰব্লেম হয়ই।
উপায় নে কিবা না কিবা কৰিবতো লাগিবই এ নয় তেনেকে এনেওতো আজিকালি তোমাৰ এইটো মানে বহুত ফাইদা। এটা দিয়ে আৰু দেই বস্তু
অ সেইটোয়ে আৰু মেইনলি জান নাই আমাৰ ইয়াত এতিয়া মেলা আহিব নহয় আনন্দ মেলা। তো' আমি যদি তাত কেনেবাকে যদি এখন হলেও ষ্টল এনেকে লগাব পাৰো। তোমাৰ অহ এই নিউ ছোৱালী বিলাকে দেখিলে চোন লও ল'বলৈ মন যাব আকৈ পপল বিলাক আহিলেত এনে কিদে বুলি কবই। চোন আমি হ'লেচোন কওঁয়েই কিন দিবলে অ।
কৰিব লাগিব তেনেকৈ কিবা গম পাইছা এই। তিনি দিনতে মানে তোমাৰ মানে আমি ঠিক চঠিক কৰিলে ভালকে বনাই চনাই পেলাই এইবোৰ।
উ। উম তোমাৰ মানে মেলাটো তোমাৰ মই শুনিছো দহ তাৰিখ মানে অহা কথা আছে বুলি।
অ মই গম পোৱা নাই বাৰু, এইটো আৰু তোমাৰ এনেকে কবা। আকৌ ষ্টলৰ কাৰণেও সেইবোৰ আক পাৰমিচন চাৰ্মিচন লৈ পেলাইবোৰ বুক চুক কৰিব লাগিব নহয়।
সেইটোয়ে আকৌ বস্তু চস্তু বনাব লাগিব ন আমি। সেইটোৱে আৰু। মই সকাৰণে তোমালে কল এটা কৰ বোলো তাই এনেকে এনেকে দিব নেকি যিহেতু বনাই তাই সুবি। ঘৰত তো দেখো ন
উম ভালে কৰিলা ময়ো ভাবিয়ে আছিলো বাৰু।
তেতিয়া আমাৰ এনেই খৰচা এটা ওলাব দিয়াচোন।
সিহঁত খৰিচা কেইটামান উলাই থাকিব বা পিছক কি আমাৰ সেইখিনি ভাল কোনোই কব এনেক কব পাৰা নে তোমালোকে এনেকে কৰা এনেকে কৰা এইটো বনাই দিবা নি আমি কিবা এটা পইচা মানে বেচিব পাৰিম এনে ঘৰত থাকি কিবা এটা কৰি থাকে মে কিবা এটা শুনি আছো কিব এটা কৰি আছো বৰিং লাগিছে। সেইটো কৰিছো তাৰ পৰা আমাৰ খৰচ এটা এটা ওলাই থাকিব আৰু ন।
নিয়ে ন আমাৰ মানে আমা যদি এইটো পে। ভাইৰেল হৈ যায় আজি কালিচোন ভিডিঅ কৰি, আমি যেনেক অকমান হে পেজ টো অকমান নি- ব পাৰো ভাইৰেল ক'লো। বাৰু তেতিয়া মানে হেৰি আমাৰ অৰ্ডাৰো আহিব চাগে খুব।
ইনষ্টাগ্ৰামতো এইটোতো বহুত মানে তোমাৰ ভাইৰেল হৈ গৈছে।
মই মানে চাও মই মানে লাগে, কৰিম কৰিম বুলি খালি অকলে আৰু তোমাক কেতিয়াবা। অকমান দিগদাৰ, মানে কি লাজো লাগে দিয়াচোন।
অ হয় বাৰু আৰু তোমাৰ এই কৰ্চ চেটৰ যোনবোৰ যে বেগ বোৰ হৈ হৈছে বা সেৰো দাম কি। পায় এহেজাৰ চব ওপৰতে।
কিছুমানেতো টু হাণ্ড্ৰেডকে মানে ময়ে এবাৰ সুধিছিলোঁ তেনেকে। তোমাৰ টুৱেলভ হাড্ৰেড বুলি কৈছিলে মো মানে ভয় খাই গৈছো ও মা।
তোমাৰ লাভ বহুত আছে তোমাৰ যদি কষ্ট তুমি দহ পাৰ্চেন্টে। পোৱা তুমি লাভ পাও নাইনতিপ।
অ অ মই চোন মই তোমাৰ তেনেকে কিটচেন দুটা বিকিলো হা। তপা মানে ঊন সূতা তোচ। তোমাৰ ফোৰটি ফি ফিফটি ভিতৰত পাই যায় চোন, তাপা আৰু সেই সেইকেডাল নো- আনি থোৱা থাকেই। তাৰে আমাৰ খুব বেছি থাৰ্টি পাৰ্চেন টুৱেন্টি পাৰ্চেন হে ইউজ কৰো তাতে মোৰ যেনিবা তোমাৰ এঘন্। টা আধা ঘন্টা এটা লাগিলে আৰু অকনমান কষ্ট হল তাতে মই তোমাৰ কিচেন পাঁচটা বিকিছিলো। ত' মই ওৱানটুৱেণ্টি কে লৈছিলো মানে বহুত খিনি টকা মানে পাইছিলোঁ মানে ভালেমানখিনি পাইছিলোঁ।
অ এটাত মানে ওৱান টুৱেণ্টি লয়।
অ এটাত ওৱান ট্ৰেনকে লৈছিলো মানে। তোমাৰ এই চানফ্লাৱাৰ বনাইছিলোঁ নহলে ষ্ট্ৰবেৰী তেনেক-
উম উম আকৌ তোমাৰ এনেকা কিটচেন বোৰো থাকে যে চেৰি কিটচেন টাইপৰ যে সেইব- মোৰো ভাল লাগে। আকৌ তোমাৰ সেইটো কি কয় তুমি কেনে- কুৱা মানে ঊলটো কি কি ঊল ইউজ কৰা।
ঊল মানে আৰু বজাৰত যোনতটো পাই মানে মইয়ো ইমান ভালকে নাজানো ন। মই মানে তোমাৰ হেৰি সূতাটো মানে এনেকে চাওঁ মানে অকমান কিছুমান ডাঙৰ থাকে চাইছ। কিছুমান সৰু থাকে। অ তো মানে মই বেছি সৰুটো ইউজ নকৰোঁ অকণমান মিডিয়ামত কৈ তো অক- অকণমান ডাঙৰটো ইউজ কৰো তেতিয়া মানে বনাবলৈ সুবিধা হয় আৰু বেছি সৰু হলে মানে তোমাৰ সূতাটো ছিঙি চিঙি যায় জোছ লাগে তেনেকুৱা হৈ যায় আক।
অ মই যানটো আনিছো ঊলৰ যোনটো যান টো হৈ যায়, সেইটো আনিছো।
অ অ হ'ব সেইটোও বনাব পাৰি বাৰু।
সেইটো মানে সেইটোতে চব বনাব পাৰে সেইটো মানে তোমাৰেইটো কি ক বেছি মানে মোটাও নহয় বেছ- পাতলাও নহয় মানে বনাব পাৰে আৰু আৰামছে তোমাৰ।
উম ভালেই সেইটোও বনাবা।
এতিয়া ভাবি মেলি কৰিব লাগিব অলপ সময় লাগিব লাগিব তাৰপিছত তুমি বহুত চল স্লল সেইবোৰ বুক -চুক কৰিব লাগিব তাৰপিছত আকৌ একেলগে লাগি পেলাই আকৌ বনাবও লাগিব নহয় একেলগে বনাব লাগিব আমি নো তোমাৰ তাৰ যদি ৰাতিকে যদি ষ্টলখন দিয়ে আমিনো কিমান সময়নো দিব পাৰিম তাততো আকৌ আহি পেলাই আকৌ বনোৱা সিমানটো আমাৰতো সময় নাথাকিব আৰু ভাগৰো লাগিব যিহেতুকে আমি আগত- তেই মানে পুৰা যোগাৰ তোগাৰ কৰি থৈ দিব লাগিব।
আমি মানে এতিয়া তোমাৰ পৰাপক্ষত যদি পাৰো ন কথাটো আজি মানে ক্লিয়াৰ কৰি কাই- মানে বজাৰ কৰি বস্তু খিনি লৈ আনিলে ভাল হ'ব।
তাৰ সেয়া কৰি থাকিও তাই এইফালে আকৌ তোমাৰ চাগে এইবোৰ জেগা চেগা সেইবোৰ লওঁতে চওঁতে তোমাৰ দুই, তিনদিন লাগিয়ে যাব তেনেকে আকৌ সেইবোৰত সময় যাবই।
ক'ব নালাগে বাৰু মোৰ দাদা মানে এনেকে সোমাই আছে তো সিহঁতেহে আনিছে ত মই সিহঁতক ক'লে চাগে আমাৰ কামটো অকণ উজু হৈ যাব চাগে তেনেকে মই মানে ভাবিছো ত' সেইটোৱে আৰু ভাবি আছোঁ
উ মানে থাকিলে ভাল হয় আৰু কোনোবা এটা মানে নিজৰলে সহজকে হৈ যায় কামটো তাতে ইমান চিন্তা কৰি থাকিব লগীয়া যাতে একো নাথাকে আৰু ন
উম তাতে কিবা কিবি হ'লেও মানে যাতে চাই দিব পাৰে আৰু সি ঠিক আছে মই তোমাৰ ফটো খিনিত পঠিয়াই দিছো তুমি কোনখিনি কেনেকোৱা ধৰণৰ বনাব লাগিব তুমি চিলেক কৰিবা চোন
অ ঠিক আছে তুমি পঠাই দিবা আৰু তুমি কেনেকে কি কৰা সেইবোৰ পঠাই দিবাচোন মোৰ মানে এইটো দেখ মই যে বহুত টান পোৱা হৈছো সেইটো কাৰণে তুমি পঠাই দিবা কেনেকে কি কৰে চাম মই আৰু কিবা যদি মোৰ কিবা থাকে আৰু তোমাক সুধিম আৰু কেনেকে কি কৰে তুমি উঠাবা আকৌ ফোনটো দেই নোথোৱাকে নাথাকিবা
অ উঠাম উঠাম দিয়া মই তোমাক সেই ইউটিউবৰ লিংক কেইটামান দি দিম এতিয়া তুমি চাব পাৰিবা তেতিয়া মানে বহুত উজুত তে সিকাই মানে সিগিটা
অ ঠিকে আছে দিয়া তুমি পঠাই দিবাচোন মই চাম দিয়া উম ঠিক আছে দে অ হ'ব দিয়া